হেল্ল' শুনিছা
অ
উম আৰু কি খবৰ সবৰ ভাল নে? অ আৰু ভাত চাত খালা?
অ খালো।
উম আৰু মই কল কৰিছিলো কাৰণটো বিজনেছ এটা আছিলে, কৰিবা নেকি?
কৰিম, পাৰ্টনাৰশ্বিপত?
উম, পাৰ্টনাৰশ্বিপত, পাৰ্টনাৰশ্বিপতে কৰিম আৰু।
অ
উম বাকী খেতি কাৰণে কল কৰিছোঁ এটা ভাল আছে অনলাইন লগাই কিনে। কৰিলে ভাল হ'ব।
কোনটো যোগাত কৰিবা?
উম তাকে ভাবিছো কোনফালে কৰিম, তোমাৰ ফালে জেগা চেগা ভাল আছে নে?
জাগাটো আছে?
অ অকন ভাল ঠাই চাই কিনে অকন চেণ্টাৰ টাউন এৰিয়া চাই কিনে।
আহ।
তাকেই আছিলে কৰিব আৰু কি কৰিম উপায় নাই।
উম।
কিমান বহি থাকিম।
আ।
এলাহ লাগি যায় না এতিয়া গৰম গৰম দিনত।
কি ৰ'দ দিছে না বৰষুণ পৰি আছে?
ৰ'দ দি আছে পুৰা। পিঠি চিঠি ফালি দিছে, পিঠি চিঠি ফালি দিছে।
অ আৰু বাকী খবৰ সবৰ ভালে নে?
ভালেই, তোমাৰ?
মোৰো ভালে।
আহ।
আৰু বিজনেচৰ কথা কৈ আছিলো, সেইটোতো কৰিম বাৰু আৰু আমাৰ প্লেন আছিলে না। ফুবিব জোৱা।
অহ।
আৰু ফুৰিব কেতিয়া ওলাই আছা?
তুমি আহিলেই যাম।
উম, কেতিয়া, এতিয়াতো কালি-কালি মানে আহি যাওঁ চাগে!
অ', তুমি খালি আহিবা।
উম, আহি যাম, আৰু তাৰপিছত একেলগত ফুৰিব আৰু, তোমাৰ লগৰকেইটা ৰেডী আছে নে নাই?
ৰেডী আছে।
ৰেডী আছে ন!
অ।
এই লগৰ কেইটাৰ লগত গুচি যাম, চবে মিলি-জুলি কিনে যাম, পইচা কিমান নিবা, টকা কিমান নিবা?
উম, দুই হাজাৰ টকাত হৈ যাব তো।
দুই হাজাৰ টকাত ক'ত হ'ব, ইমান দূৰ ফুৰিব যোৱা, কমছে-কম দহ-বিশছ হাজাৰ টকা লাগিব নহয়।
ক'ত যাবা ফুৰিব মতলব? ক'ত ফুৰিব যাবা, যগাটো?
জোগাটো কোনফালে যাম, গুৱাহাটী ফালে যাম। গুৱাহাটী নহ'লে, মেঘালয় চাইডত যাম, মেঘালয়।
উম বাইকত বাইকত যাবা বাইকত যাবা না গাড়ীত যাব আ
গাড়ীতে যাম বাইকত তাত এতিয়া নতুন নতুন জেগাত অচিনাকি মানুহৰ মাজে য'ত জেগা কেইটা আমি ভাল মতে চিনি নাপাওঁ গাড়ী গাড়ী গ'লে গাড়ী চাৰি ক'ত থবা, অসুবিধা হৈ যায় ন! গাড়ি গ'লে আৰু কাপোৰ-চাপোৰ বেগত ভৰাই নিব পাৰি, গাড়ী বুক কৰি কেনে।
আহ।
নহয়, গাড়ী ৰিজাৰ্ভ কৰি কেনে।
আহ, লৈ যাব, লৈ আহি যাব। লৈ যাব আৰু এৰি আহিব ন'।
আৰু আমি তিনি চাৰি দিন ঘূৰি ফুৰিম আকৌ গাড়ীত আহি যাম নতুন নতুন জেগাৰ নাই গাড়ী নিজে লৈ যাবা ক'ত থ'বা, তুমি ক'ত থাকিবা, কি খাবা? অসুবিধা হৈ যায়। এতিয়া গাড়ীত গ'লেতো গাড়ীঅলা তোৰ দোকানত ৰখাই দিব খাই বৈ কেনে তুমি কতোপা ফুৰিব যাব পাৰিবা মতল মানে তোমাৰ একো মতলব ভয় নাথাকিব
গাড়ী লৈ গ'লে গাড়ী ক'ত থম, কি হৈ যাব গাড়ী?
সেটো কথা হৈ যাই।
আহ
তখন ভালদৰে মিলোৱা ঘৰত কোৱা টকা পইচা যোগাৰ কৰা
আহ
টকা চকা হ'লে আমি গুচি যাম কালি ক'লে কালি গুচি যাম আৰু তো উপায় নাই এনেই আৰু ফুৰিব লাগিব এইটো সময়তে ফুৰিব লাগিব আমাৰ প্লেন এতিয়া, আমি যোনটো ভাবিছো এতিয়া ফুৰিব যাম ফুৰি আহি লওঁ তাৰ পিছত চাওঁ কি হয় বিজনেচ কৰিম নে কিবা কৰিম তাকে ভাবিম আহি কেনে আহি কেনে ভাবিম আৰু
অ'। বিজনেছ কৰোতে ঠিকে আছে বিজনেচ ঠিকে আছে লাইফত
সেইটো হয় লাইফত কৰিব লাগে, লেকিন আগত আমি ফুৰি আহি ল'ম।
আহ।
পৰিয়াল কেনে চাওঁ তাৰ পিছত বিজনেচ কেনেকা হয়।
উম।
বিজনেচটো কৰিব পাৰিম, বাৰু অকমান কষ্ট মষ্ট কৰিব লাগিব।
উম ফাৰ্ষ্টাৰতো কষ্টই হ'ব না, ঘক চাক মাতিব কাৰণে গ্ৰাহকক ইজ্জত দিব লাগিব।
মান সন্মান কৰিব লাগিব। ত' বিজনেচটো কৰিম কিহৰ বিজনেছ কৰিম?
এতিয়া তুমি কি ভাবিছা?
এ আমাৰ গাঁৱৰ গাওঁ ফালে কি বস্ত নাই কাপোৰ কাপোৰৰ কৰিম নেকি?
উ কাপোৰ নাই, কাপোৰ নাই কাপোৰৰ দোকান নাই, চেলুন নাই অ'।
গান।
আহ।
আৰু কি, আৰু কি, আৰু কি লাগব? হয়। এইকেইটা হৈ গলে হৈ যাব। আগতে অকন ফুৰী কেনে আহিলো।
আহ।
প তাৰপাছত কি হয়?
কি হ'ব দেখা যাব?
আহ অকণ ফুৰাটো অক ভালৰ ফুৰি আহিম, উম
সেইটোতো কৰিব পাৰি। অকন ফুৰি-চুৰি আহিলো। অ মেঘালয় যাম না, মেঘালয় শ্বিলং- শ্বিলং
অ মতলপ পলেন পেনেলটো মতলপ কেতিয়া বনাইছে? যাবৰ কাৰণে পেনেল
যা যাবলৈতো এতিয়া তোমাৰ তাত পইচা কেতিয়া হ'ব। মইতো গ'লে কালি গুজি যাম।
আহ।
চোৱা টকা-পইচা অক মিলোৱা ক'ত হব, কেনে হব তাত যাম, চাম ফট উ। ঝৰ্ণা কেইটা চাম, ৱাটাৰ ফল কেইটা, গা ধুম তাতে ভিডিঅ- চিডিঅ বনাম, মানে ভালদৰে এনজয়
উম যেনেকা পিছত চাই ফটোটো ভাল লাগে নিচিনা। ভিডিঅ' কটা চাও মজা লাগে।
সেইটো কাৰণে, সেইটো কাৰণে এনেকৈ কৰিব লাগিব। আৰু কেমেৰা - চেমেৰা আছে ন নাই? ফটটো চটটো তুলা।
আছে।
দৌৰি দাব অ ধৰি লবা, উম ধৰি লগা ডি এছ এল
আহ।
ধৰি কিনে তাৰ পিছত আৰু কি হয় দেখা যাব তাকে ভাবিছ আৰু ভাল প অ মোৰ লগৰ কেইটাকো লৈছে যাম ভাবিছো। তেঠ ন যান পইচা আৰু তোব
উ
সেইটোৱে এটা আৰু সেইটোৱে গাঁৱত থাকিলো ইমান কি কৰিবা না আৰু অকণ ফুৰি আহু। গাঁৱততো কিমান থাকিম ৰ'দ দিব, বৰষুণ দিব। আৰু কি এতিয়া নদী, নদীটো বাঢ়িছে নেকি? জন দ
গাভৰু নদীটো ভৰি গৈছে পুৰা।
উৰাতি ম ধোৱা আহ আছে। মানে খ তাত মাছ কেইটাটো মাৰ অ কোৱা কোৱ
আৰু কেইদিন পিছত আৰু দুদিন মান পুৰা বৰষুণ দি দিলে গাঁৱত পানী হৈ যাব।
উম। বানপানী হৈ যাব ন?
অ
অকণ সাৱধান থাকিবা আৰু মাছ- চাছ মাৰিব যোৱা নাই ন যোৱা
মাছ মাৰিব যাওঁ।
বাছ পাৰিবা, আৰু কি ঘৰ তাকি কি প ঘৰত থাকি কিনো কৰিবা আৰু ন!
অ, এই কাৰণে অকনমান মতলব, ঘৰত থাকি-থাকি বৰ হৈ যাও না, ত'
উম এইটো সেইটোৱে সময় আৰু কি মাছ, বৰশে পাতিবলৈ যোৱা?
বৰশী লগাই দিওঁ মতলপ বৰশী দি এনে টাইম পাছ কৰো আৰু ফাঁচি জাল লগাই দিব
উম। মাছ ধৰে-ধৰে পোৱা চ
অ খাব কাৰণে হৈ যায়
উম আৰু বেচা কিনা কৰা নে নকৰা
বেচা কিনা কৰো
উম বেচাৰ টকাটো তাৰো পৰা ওলাই যায়
অহ
টকা কমাই আছে না মাছ মাছেদিও টকা কমাই আছা আৰু এইফালে নিজৰ ফালে পৰা দিমাকো লগাই আছা আৰু খৰি চৰি আহিছে নে নাই নদীত
পাহাৰ চাহৰত গাছ কাটি খলে কঠ চাঠ আহি যায়
অ এইকেইটা ল'বা তাতো তো পইচা পাবা
অহ
সেইটোৱে পইচা কমোৱা চান্স
অ
আৰু ত পইচা কমোৱা চান্স উম ভাল ধৰে নদী চদীত চাবা মাছ মাছ ডাঙৰ ডাঙৰ মাছ লাগে নেকি
উম মাছ কেইটা ওপৰৰ পৰা আহি আহি আছে না ওপৰত পূৰ্ণা পূৰ্ণা মাছ আহি আছে চাগ
কি দিনটো নদীতে থাকা নে ৰাতিপুৱা যোৱা খন্দিয়া যোৱা
অহ
মাছ মাৰিবলৈকে কেতিয়া সন্ধিয়া যোৱা ৰাতিপুৱা ৰাতি জাল পাতো থৈ দিয়া
অ' মতলব অ' ৰাতিপুৱা উঠাব যাও।
অ' মানে ফৰেষ্টৰ কেৰা এইগ নো কৰে
ফৰচ কেইটা আছে এ পৰা লুক লকে যাব লাগা
অ' নলে দ দি যাব তিবি দি এদ
অ'।
আৰু গাইকেইটা কেনেকে নদী পাৰ কৰে তোমালোকে?
গাইকেইটা গাইকেইটা জংঘলতে থাকে পাৰ হ'ব নোৱাৰে এতিয়া বৰষুণ বানপানী হৈছে না।
উম হ'ব দিয়া মই তোমাক কালি কল কৰিম দেই পিছত।
অ' হ'ব।
অ'।